অ ম পজা
অহ, শুনিছোঁ কি কৰি আছা।
এ বন্ধু মই এনেই আছো ৰবা বাকী তুমি কি কৰি আছা।
এ মই অলপ ফেনৰ হাৱা খাই আছিলোঁ।
তাকে মই ঘৰত যোৱাই নাই ৰবা, ঘৰতো যাব ইচ্ছা নোহোৱা হৈছে গৰম।
বেলেগ গৰম নক'বা আৰু, থাকিবই নোৱাৰি এনেকুৱা গৰমৱ
বাহিৰতে মই মানে খোজকাঢ়ি আছোঁ এই এইটো পাকৰ পৰা এইটো পাক খোজকাঢ়ি আছো পুৰা।
ময়ো এনেকুৱাই কৰি আছোঁ গৰমত মানে ভিতৰত থাকি থাকিলে গৰম লাগে অলপ বাহিৰত ওলালে অলপ ঠাণ্ডা লাগে।
ঠাণ্ডা লাগে ঠাণ্ডা লাগে, তুম তুমি মানে খোজ কাঢ়িলে লাগে ন' তোমাৰ ন' তোমাৰ ঠাণ্ডা।
হয় হয় খোজ কাঢ়িলে ঠাণ্ডা লাগে। ভাল লাগে অলপ, গাটো ভাল লাগে।
বাকী আজি হয়, খোজ কঢ়া আমাৰ কাৰণে ভাল মানে শ- শৰীৰৰ স্বাস্থ্যৰ কাৰণেও ভাল খোজকাঢ়া।
শৰীৰৰ স্বাস্থ্যৰ কাৰণে ভাল।
উম, ৰাতিপুৱা উঠি খ খোজ কাঢ়িব লাগে বঢ়িয়াকে।
হয় সেইটো হয় খোজ কাঢ়িব লাগে এপেণ্ট নিপেণ্ট কৰিব লাগে। এনেই ৰাতিপুৱা উঠি নহয় যেতিয়া সময় পাওঁ খোজকাঢ়া অলপ গাৰ কাৰণে শৰীৰৰ কাৰণে ভাল আৰু।
আবেলি টাইমটো মানে ভাল আৰু খোজকাঢ়িব কাৰণে। দুপৰীয়া টাইমত আৰু তুমি ক'ত। খোজ কাঢ়িব যাবা এই গৰমত।
সেইটোতো হয় যি গৰম বা
মানুহ এনেহে কাম কৰিব নোৱাৰে তাতে আৰু খোজ কাঢ়িব।
ঠাণ্ডা দিনত পাৰিব আৰু গৰম দিনত নোৱাৰি, ঠাণ্ডা দিনত তোমাক কে কোনটো কেনেকুৱা বতৰো ভাল লাগে ঠাণ্ডা দিনৰ বতৰো ভাল লাগে নে গৰম দিনৰ বতৰটো ভাল লাগে।
ঠাণ্ডাৰ দিন।
এ মোকো ঠাণ্ডা মোকতো নক'বা ঠাণ্ডা দিন বোৰ বেষ্ট, মানে মই ভাবো যি গৰম দিন গৰম দিন নাহওঁকে কেতিয়াও নাহক।
ম- ম- ময়ো সেইটোৱে ভাবো গৰম দিন আহিবই নালাগে। কু কোনে যে মানে বনাইছে গৰম দিনটো।
উম, ঠাণ্ডা দিন মই কঁপি কঁপি বহিগে মোক ঠাণ্ডা দিন ভাল লাগে বুলি ক'ম, কিন্তু গৰমত মই সহ্য কৰিব নোৱাৰো।
ঠাণ্ডাৰ দিনত ক কঁপি কঁপি, কঁপি কঁপি কাৰণে তুমি চুপ খাই দিবাচোন গৰম চুপ।
নহয় তুমি ঠাণ্ডাত কপি আছা বোলে, তুমি ঠাণ্ডাত কঁপি আছা বোলে তোমাক দিলে বোলে গৰম ভাল লাগে না ঠাণ্ডা ভাল লাগে তেতিয়া কি ক'বা তুমি।
ঠাণ্ডাই ক'ম মই, ঠাণ্ডাত কঁপি থাকিলেও ভাল লাগে অ'।
ই বে কোপাটো বেলেগ কপে ন' বা কি কপি যায় গা চা! ! ! ! ! ! ! ! ! ! একো মাত ওলাব নোৱাৰে ঠাণ্ডা ক'ব গ'লে ঠাণ্ডাতো মানুহে কিছুমানে ভাল নাপায় আৰু গৰমো ভাল নাপায়।
মানে কিছুমান মানুহে এ এ এটা বস্তুও ভাল নাপায়।
কিন্তু মই মই কিন্তু ঠাণ্ডাই ভাল পাওঁ বাৰু বেছি।
হয় নেকি মই ঠাণ্ডাই ভাল পাওঁ কঁপি কঁপি হ'লেও ঠাণ্ডাই ভাল লাগে মোক।
ঠাণ্ডাৰ দিনত তোমাৰ মানে ধুনীয়াকে মাংস চাংস বনাই খাব পাৰে। মানে গৰম গৰম বস্তুবোৰ, ঠাণ্ডাত খাব বঢিয়া লাগে কিন্তু ঠাণ্ডাত মই ঠাণ্ডাত ডে ডেইলি ভাবো মানে আজিও মাংখ খাওঁ নেকি এ আজিও মাংস খাওঁ নেকি।
এনে এনে এইটো ৰাস্তা তাক এয়া ফুটপাথৰ শুৱা মানুহকেইটাতো গৰমেই ভাল পাই চাগে। ফেন চেন ঠাণ্ডা বতাহ আহে। ঠাণ্ডা দিনততো যি ঠাণ্ডা বতাহ আহে চাগে।
তেওঁলোকৰ কাৰণে চাগে গৰমটোৱে ভাল মানে তেওঁলোকৰ ঘৰবোৰ নাই ন'। তেওঁলোকৰ ঘৰ নাই, ফেন ফেমিমিলি নাই।
উম, দৰিদ্ৰ এ, সিহঁতৰ মানে কিবা ইমান দৰিদ্ৰ যে হৈছে। সিহঁতৰ কিহৰ কাৰণে ইমান দ-দৰিদ্ৰ হৈছে।
এই, শুনা কিছুমান আছে তে মই ৰিচেণ্টলি কাহানী এটা শুনিছিলোঁ মানে ৰাস্তাত থকা মানুহ এজনীৰপৰা এজনৰপৰা।
চ' মই সুধিছোঁ আপো আপ আপোনাৰ যে এনে অৱস্থা হ'ল কেনেকে কেনেকুৱা হ'ল, তেওঁৰ ৰিপ্লাই কি দিছে জানা?
হা?
তেওঁ কৈছে মই এটা সময়ত মোৰ ল'ৰা ছোৱালীক মানে অজস্ৰ আনি দিছিলোঁ, মই চাক কৰি চাকৰি কৰা মানুহ হয়। তাৰপিছত এতিয়া ল'ৰা ছোৱা ছোৱালী ডাঙৰ হোৱাৰ পিছত মানে অ' মানে তেওঁৰ ৱাইফজনী মানে মৰি গ'ল হা। তাৰ মাইকী মৰি গ'ল তাৰপিছত আ, আ তেওঁ কৈছে যে মানে মোৰ ৱাইফ মৰি যোৱাৰ পিছত ল'ৰা ছোৱালীবোৰ মোক নানো নোচোৱা হৈছে। বেমাৰতো পৰিছো, নোচোৱা হৈছে মানে। তা-তাৰ পিছত এদিন কাজিয়া কৰি মানে তেওঁ নিজে ঘৰৰ পৰা ওলাই আহিছে চ' ল'ৰা ছোৱালী অ' বু়ৰ কণটো দায়িত্ব আছিল যে তেওঁ মানে কাজিয়া কৰি নিজৰ বাপেকেইটা মানে বাহিৰত গ'ল, ক'ত গ'ল চাব লগা দায়িত্ব আছিল হয় নে নাই?
উম, আৰু সেইটোতো বাৰু কথাটো হ'ল এইটো বুঢ়া মানুহজো ওলাই আহিল আৰু কিছুমান চাবচোন দেখ ডেকা ডেকা ল'ৰা ছোৱালী মানে বাহিৰত ৰাস্তাতে বহে ৰাস্তাতে বই, ইহঁতৰ ফেমিলিটো মানে ৰাস্তাতে থাকে।
কিছুমানৰ মোক লাগে কি জানা, কিছুমানৰ মোক লাগে স্বভাৱ স্বভাৱ বেয়া কিছুমানৰ। কা-কাম কৰিব কাম কাম কৰিব নিবিচা
কাম কাম কাজ কৰিব নো বিচাৰে এনেকে হাত দেখাই খাব পাৰে সেনেকুৱা কৰে। সেইবোৰ মানে সেইবোৰ ভাল নহয় কথাটো মানে ক'ব কাৰণে ভালোঁ নালাগে এইটো কিন্তু, কিন্তু এনেকুৱা- উম, দৰিদ্ৰতাটো দেখি বেয়া লাগে কিন্তু সিহঁতৰ স্বভাবো বেয়া।
মই তুমি বিশ্বাস কৰিবা মই মানুহৰ পৰিস্থিতি চাই হেল্প কৰোঁ জানা। মানে যাকে থাকে মই হেল্প খুজিলে পইচা নিদিওঁ। মানে মানুহ এইটো বেয়া পাক বা ভাল পাক, পৰিস্থিতি চাই বেয়া পায় অ'।
অ' এটা এটা কথা কওঁ তোমাৰো দুখ আছে। মোৰো দুখ আছে। তোমাৰ দুখ বেলেগ হ'ব পাৰে মোৰ দুখ বেলেগ হ'ব পাৰে। তা-তাৰ দুখ বেলেগ হ'ব পাৰে। মানে এনে খুজিলে তুমি থৰি না মোক হেল্প কৰিব পাৰিব।
হয় মানে যেতি আ, যেতিয়া মোক কথাটো ক'ক ককাটো ক'ল মানে তেওঁক তুমি বিশ্বাস কৰিবা মানে মই মানে কাপোৰ বিতৰণ কৰিব গৈছিলোঁ পুৰণা কাপোৰবোৰ
হয়।
মই তেওঁক মানে তেওঁ পিন্ধা কাপোৰোৰ চব দিলোঁ, তাৰপিছত তেওঁক মানে মানে একা এক প্লেট তোমাৰ ভাত তাৰপিছত মাংস এনেকুৱা মানে খো-খুৱাই দিলোঁ, তাৰপিছত আহাতে পাঁচশ টকা কিবা এটা দিও আহিছো। মানে এনেকুৱা মানুহক মোক হেল্প কৰি ভাল লাগে, যাৰে পৰা মই পুণ্য কামাব পাৰো।
আৰু তোমাৰ যদি মনতে আছে যে, তুমি কাম নকৰা। তোমাৰ স্বভাৱে এনে কাম নকৰো হাত খোজাতে পাও, তা-তা-তাক হেল্প কৰিলে মোৰ মোৰে পাপ লাগিব।
সেইটোতো হয়, নিজৰে পাপ লাগিব, সিহঁতক হেল্প কৰিলে আৰু। চাবাচোন, কিছুমান মানুহৰ মানে এইটো ড্ৰাগছ খাই, ইনজেকচন। ইনজেকচন লয়, তাৰপিছত চুৰি কৰে। টল বিচাৰে, এইটো উ মাং খুজি খুজি খাই, সেইবোৰো বেয়া হয় কিন্তু সেইবোৰো কৰিব নাপায়।
নাপায় নাপায় নাপায়, ঠিকে কৈছা।
অ' সেইবোৰ মানে, আহ নিজে সেইটো কৰিব লাগে।
হয়, কিছুমান মানুহে আছে উম্। উ, মাদক দব্যবোৰ মানে খুজি খুজি খাই বেলেগৰ পৰা।
এই মানে পইচা থাকিলে। থাকিলে কি কৰে জানেনে, ভাত চাত নাখায় ইহঁতে কি কৰে ড্ৰাগছ খায় ড্ৰাগছ। ইন্জেকচন লয়, মই দেখিছো নিজে চকু। যি দেখিছো সিহঁতক মানে অ' মানে ড্ৰাগছ লোৱা, ড্ৰাগছ খোৱা। সেইবোৰ বেয়া লাগে ন, সেই মানে পইচা জমা কৰি মানে এনেকুৱা। বেয়া বেয়া, নিচা যুক্তি ব্যৱহাৰ নিচা খোৱা মানে সেইবোৰ ব্যৱহাৰ কৰে।
চ' মই মানে যাক ভাবো, তেওঁ মানে দৰিদ্ৰ হ'ব। আগত তেওঁৰ ওচৰত যাই কাহানী শুনিম, তেওঁক যদি মানে মই পৰিস্থিতি। পৰিস্থিতি যে এনেকুৱা লাগিল নাই, তাই তেওঁক মানে মোৰ ফালৰ পৰা যিমান পাৰো মই হেল্প কৰিম।
চ' মই তাক হেল্প কৰো মানে, মই যিমান পাৰো মোৰ ফালৰ পৰা হেল্প কৰি দিম।
অ' আচ্ছা, অ' ঠিকেই কলা এই। এইটো হেল্পটো আমি চবেই কৰিব লাগে, দৰিদ্ৰ মানুহ যিহেতু আমি অ'। সিহঁতক সহায় কৰিলে একোতো নাযায়, একদিনটো সিহঁতে কোনোবাইটো। আমাকো সহায় কৰিব মই সেইটো ভাবো, কিন্তু সহায়।
মানে, মই যে স সহায় কৰিলো। কৰিলো, এই উ মানে বুঢ়া মানুহজনক, তেওঁ নিশ্চয় মোক দুৱা দিছে।
হয় দিছেও।
মানে তেওঁ নিচা কৰিছে তাৰ পা যদি। তাৰ ফলত মইটো মানে ভাল পুণ্য লাভ কৰিছো আল্লাৰ পৰা, হয়ে ন নাই?
হয় হয়, তুমি আল্লাৰ পৰা হওক, যাবৰ পৰা হওক। মানে দুৱা টো আমি পামেই ন। অ', মানে, আমাৰ মানে নিজাকে এটা। হেৰিটো থাকিব লাগে আৰু মানে। এ, হেল্প কৰা মনটো থাকিব লাগে। আৰু কিছুমান মানুহ থাকে মানে, বহুত পইচা থাকিও।
হয় হয়, হয়, হয় কিছুমান ঠিকে কৈছা তুমি, নিষ্ঠুৰ মানুহ। থাকে কিছুমান নিষ্ঠুৰ। নিজৰ পইচাটোয়ে চিনি পায়, বেলেগৰ মানে দুখবোৰ বুজি নাপায়।
হয় হয়, তুমি ঠিকেই ক'লা আমি নিজৰ পইচাটোয়ে চাই বেলেগৰ পইচাটো বুজিয়ে নাপায়।
পইচা আজি আছে, কালি নাই কিন্তু তোমাৰ। সহায় কৰিব পাইছা যে, এইটো নেক্স দিনা আৰু উভতি আহে নে নাই। তুমি বাচি থাকা নে নাই ঠিক নাই, মোৰ মতেটো এইটোৱেই।
অ' সেইটোৱে, ঠিকেই ক'লা তুমি, নিজৰ মতে তুমি ক'লা।
মানুহৰ আজিকালি মৃত্যুৰ মানে। টাইম নাই, যেতিয়াই তেতিয়াই তোমাৰ মৃত্যু হ'ব পাৰে।
সেইটোও হয় যেতিয়া- তেতিয়া মৃত্যু হব পাৰে মানে সেইটো আৰু তুমি ক'লা যিহেতু মানুহ কি বোলে বহুত উ পইচা টকা বিলাক থাকিয় মানে মানুহে সহায় নকৰে আৰু কিছুমানে পতকা থাকি কিমান সহায় কৰে কিমান ভাল, ভাল কাম কৰে।
হয়, হয় কি কিছুমান কিন্তু ধ ধনী, ধনী মানুহবোৰো মই দেখিছো বহুত সহায় কৰে বহুত
এ আৰু এটা কথা মই দেখিছোঁ ধনী মানুহবোৰক মানে দনেচন কি কিমান দিয়ে সেইবোৰ'দোনে্চন কিন্তু দৰিদ্ৰগিতাই বেছিভাগে নাপায়
নাপায় নাপায় তেওঁ উ ওপৰৰ মানে তেওঁলোকক ধৰা নতুন কাপোৰ আনি দিব বা এনেকুৱা কৰি মানে ধনী মানুহতো বাৰু তোমাক মানে পইচা দিল যে অনাথ আশ্ৰম এটা বনাই দিবা তেওঁলোকক
অ', হেইটোৱেই অ', সেইটো নকৰে মানে এইটো মানে টকাটো লৈকে মানে অলপ মানে দেখাই আৰু তাৰপিছত সেটো টকাটো মানে নোহোৱা হৈছে মাজৰ পৰাই
হয় তে তেনেকুৱাই মানে ৰুম চুম বনাই কেনে চাৰিওপি চাৰি পাঁচটাত থা থাক থাকিব দি কিনে কাপোৰ -চাপোৰ দি কিনে মানে বাকী পইচা খাই লয় নিজ
অ',। হয়, হয় দিয়া ঠিক আছে দিয়া, তোমালোকক কথা পাতি ভাল অ', দিয়া ধন্যবাদ।
ধন্যবাদ ঠিক আছে।